কচু
অ, শুনি আছো কওকচোন?
অ, কি কৰি আছা?
আ, আছো এনেই আছো ঘৰতে।
অ, বাকী ঘৰত ভালনে?
অ, ভালে - ভালে, আপোনালোকৰ ভালনে?
হয় - হয় ভালে - ভালে, তাকে বহুত দিন ধৰি তোমালে ফোন কৰা নাই আজি এই এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি ফোন কৰিলো।
অ, হয় কওকচোন বাৰু বিষয়টো?
হয় বিষয়টো তোমাৰ আমাৰ এতিয়া বৰ্তমানৰ বা অসমৰ এটা উম, অত্যন্ত ডাঙৰ সমস্যা তোমাৰ বানপানী।
হয়-হয়-হয়।
হয় তোমাৰ এতিয়া বিষয়টো কেনেধৰণৰ হ'ব বাৰু?
বিষয়টো বহুত ধুনীয়া বিষয়ে আপুনি বাছি লৈছে অসমত এতিয়া আমাৰ বানপানী সমস্যাটো প্ৰধান মানে মূল সমস্যা হৈ আছে। হয় সেই এতিয়া বানপ অ, হয়-হয়।
হয় এতিয়া সেইটোৱে তোমাৰ কোৱা ফোন বাৰু অকণমান বানপানীৰ ওপৰতে
অ, এই এতিয়া বানপানীৰ কাৰণে আপোনাৰ ধৰক এতিয়া কিছুমান নদীকাষৰীয়া মানুহবিলাকৰ কিমান অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে এতিয়া চচিয়েল মিডিয়া যোগে আপোনালোকে দেখিয়ে আছে হয়নে নহয় বাৰু এতিয়া তেনেকুৱা কিছুমান মানুহক আমি বানপানী হোৱাৰ আগত অ, ধৰক জনসাধাৰণে যোন আপোনাৰ উপযুক্ত স্থানলৈ তেওঁলোকক আনি ধুনীয়াকে আপোনাৰ থকা ঠাইৰ ব্যৱস্থা খোৱা বোৱা ব্যৱস্থা সেইখিনি আমি আগতীয়াকে কৰিলে বেছি ভাল হয় তেওঁলোকৰ কাৰণে সুবিধা হয় হয় নে নহয় বাৰু, আপোনাৰ ঘৰ দুৱাৰ আদি গৰু গাই আদিৰ পৰা সকলো উটাই লৈ যায় গতিকে আপোনাৰ সেই খিনি মানুহৰ বহুত এতিয়া বাৰিষা দিনত বহুত অসুবিধাৰ সন্মুখীন হয়।
হয় হয় হয় এতিয়া তুমি ঠিক কথা কৈছে এতিয়া প্ৰথমতে ক'বলৈ গ'লে এতিয়া বানপানী হোৱাৰ প্ৰথম কাৰণ কথা লক্ষ্য কৰিব লাগিব। এতিয়া কি চোৱা বৰ্তমান সময়ত আমাৰ যি গুৱাহাটী নগৰী গুৱাহাটী নগৰৰত বানপানী হোৱাৰ প্ৰধান লক্ষ্যটো হৈছে এক কাৰণটো হৈছে তোমাৰ কি চাবলৈ গ'লে আমাৰ যি জনসাধাৰণে নলা নৰ্দমাত পেলোৱা তোমাৰ যি জাৱৰ জোঁথৰ সেইসমূহৰ আহ পানী যাব নোৱাৰে সেইসমূহৰ পৰা প্ৰথম কাৰণটো হৈছে বান পানীৰ হোৱাৰ প্ৰথম সমস্যা।
হয় হয়।
হয় আমাৰ সেইটো সেইটো চাব লাগিব আৰু চোৱা সেই প্ৰথমতে চাবলে গ'লে গুৱাহাটীৰ যি সমস্যাটো অ সমাধান কৰিবলৈ হলে কি কৰিব লাগিব আমাৰ যি বৰ্তমান নলা নৰ্দৰম সমূহ দলং কালভাৰ এইসমূহ বন্ধ হোৱাৰ পৰা তোমাৰ আহ যি সমূহ পদক্ষেপ ল'ব লাগিব, যিসমূহ মানে আমাৰ যি আমাৰ গুৱাহাটী নগৰীৰ লোকসকলে যি জাবৰ জোঁথৰ পেলাই
গুৱাহাটী হয় হয় গুৱাহাটীৰ বাসিন্দাসকলে সেইখিনিৰ ওপৰত বেছিকে নজৰ দিব লাগিব।
হয় হয় সেই আমাৰ জন জনসাধাৰণে কি কৰিব লাগিব নলা নৰ্দমা সমূহত জাবৰ জোথৰ পেলাব নালাগিব। আৰু যদি পেলাইছেও তেওঁলোকে এ চাফা কৰিব লাগিব।
হয় বাৰিষা অহাৰ আগত নলা নৰ্দমা বোৰ চফা কৰি উপযুক্ত স্থানলৈ যেনি নলা নৰ্দমা গৈ নদীত পৰিছেগে সেইখিনি তেওঁলোকে নিজে চকু ৰাখিব লাগিব। হয় নে নহয় নহয় চৰকাৰ বিষয়াক চৰকাৰী বিষয়াক সেইখিনি জনাব লাগিব।
হয় হয় আৰু এটা আৰু এটা কাৰণ তোমাৰ এতিয়া আমাৰ যি বনাঞ্চল ধ্বংস গছ গছনি কটাৰ ফলত তোমাৰ অকল বানপানীৰ সমস্যা নহয় বহুতো সমস্যা দেখা যায় গছ গছনি কটা ফলত। তোমাৰ গছ গছনিত তোমাৰ বহুতো উপকাৰ আছে এতিয়া চোৱা গছ গছনি কটাৰ ফলত কি হয় আমাৰ যি গছৰ শিপা ধৰি ৰাখিব পৰা মাটিৰ যি শোষণ ক্ষমতাটো সেইটো তোমাৰ এ ধৰি ৰাখিব পাৰে আৰু। সেইসমূহ গছ গছনি কটাৰ পৰা আমি এ যিসকল লোক সেইসকলক বিৰত ৰাখিব লাগিব তেওঁলোকক সজাগ কৰি দিব লাগিব।
হয় এই গছ গছনি কটাৰ পৰাও আমাৰ এতিয়া পৰিৱেশ অসমৰ পৰিৱেশ দিনক দিনে আপোনাৰ তোমাৰ গোলকীয় উষ্ণতা যোনটো অ গৰমৰ যোনটো উ হেৰিটো বাঢ়ি গৈ আছে উষ্ণতাটো দিনক দিনে বাঢ়ি গৈ আছে মানুহ থাকিব নোৱাৰা হৈছে। গছ গছনি কটাৰ ফলতেটো সেইখিনি হৈছে। মানে ধৰা এইবিলাক এইবিলাক ক্ষেত্ৰত আমি এতিয়া উঠি অহা নতুন প্ৰজন্মই বেছিকে সেইখিনি চাব লাগিব হয় নে নহয় বাৰু।
হয় হয় তুমি একদম ঠিক কথা কৈছা এতিয়া মই যে ক'লো তোমাৰ গছ গছনিৰ বহুতো উপকাৰ আছে সেই সময়তে সেইসমূহ গছ গছনি কটাৰ ফলত সেইটো কলা তুমি এতিয়া মাথা হেৰি কলা। গৰম গৰম বাঢে তোমাৰ আমাৰ যি আৰু এটা সেইসমূহ কাৰ লগতে আমাৰ যি বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ এইসমূহ বহুতো তোমাৰ গছৰ উপকাৰ আছে গছৰ মানে অৰিহণা আছে তাৰ ওপৰত। হয় আৰু এতিয়া চোৱা তুমি আমাৰ বানপানী সমস্যা মানুহক কিমান জুৰুলা কৰিব ধৰি অসমৰ মানুহক। তেওঁলোকে এ বানপানী হলে তোমাৰ ঘৰ দুৱাৰ উটোৱাই নিয়ে খাবলৈও বস্তু নাথাকে
নাথাকে হয় গৰু ছাগলী আদি উতয়িব, নিৰীহ মানে জীৱ জন্তু মাত নাইকিয়া জীৱ জন্তু তোমাৰ
বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লাগে দেখি বেয়া লগা পৰিস্থিতি হয়। গতিকে সেইখিনি আহ তোমাৰ কিছুমান এনেকুৱা মানুহ আছে যোনবোৰ নদী কাষৰীয়া মানুহ তেওঁলোকৰ থাকিবলৈ কোনো স্থান নাই গতিকে সেইখিনি মানুহক আমিয়ে কিছুমান পদক্ষেপ হাতত লৈ পেলাই পাৰিলে আৰু তোমাৰ বা বাৰিষা অহাৰ আগত তেওঁলোকক উপযুক্ত স্থানলৈ আনি বাৰিষা দিনকেইটা অন্তত খোৱা বোৱা ব্যয়ৱস্থাটো কৰি তেনেকে ৰাখিবলগীয়া মানে ৰাখিবলৈ কিছুমান ব্যৱস্থা হাতত ল'ব লাগিব আমি।
হয় - হয় তুমি একদম হয় তুমি একদম এটা ধুনীয়া কথা ক'লা। সেইটো তুমি এতিয়া তুমিে সজাগ হৈছো তোমাৰ লগতে আৰু তোমাৰ ওচৰ চুবুৰীয়া দহজনক ক'ব লাগিব যে আমাৰ যি মাথা মাথাউ ছাইডৰ বাৰিষা কালত যিসকলৰ অ, বানপানীৰ পৰা বহুতো সমস্যা হয় তেওঁলোকক আনি পেলাই এটা ভাল সুস্থ পৰিৱেশৰ ৰাখিব লাগিব তেওঁলোকৰ খাদ্য যোগান ধৰিব লাগিব। তোমাৰ লগতে তুমিও দহজনক ওলা এতিয়া তেওঁলোকে দহজনে আৰু দহজনক কব। তেনেকে আমাৰ সমস্যাটো এটা সময়লৈ সমাধান হ'বগে।
হয় আমি এতিয়া সেইখিনি উঠি অহা প্ৰজন্মই সেইখিনি কৰিব লাগিব এনেকুৱা ধৰা চচিয়েল মিডিয়াৰ যোগেদিয়ে আমি সেইখিনি কৰিব পাৰো ছচিয়েল মিডিয়াটো সেইটো কাৰণে ভালো বেয়া। গতিকে ভাল দিশটো আমি নিজে চাই পেলাই এইবিলাক দিশতো আমি চচিয়েল মিডিয়াতো আমি লগা খটুৱাব পাৰো ধৰা হয় নহয় বাৰু ছচিয়েল মিডিয়াৰ যোগেদিয়ে আমি জনসাধাৰণক সজাগ কৰিব পাৰো।
সেইতিয়া হয় হয় তুমি এতিয়া লক্ষ্ লক্ষয় কৰিছ নে - নে জানো আমাৰ এতিয়া যি চচিয়েল মিডিয়া ছ'চিয়েল মিডিয়াত বহুতো লোকে তোমাৰ বহুতো লোকৰ সহায় কৰা দেখা গৈছে বান পীড়িত যি লোকসকলৰ সমস্যাত পৰে আৰু তোমাৰ বানপানীৰ সমস্যাত তোমাৰ বহুতো জীৱ জন্তু তোমাৰ মৃত্যুমুখত পৰা দেখা যায়। সেই - সেই আমাৰ যি বান - বান সমস্যা আমি সেই বান সমস্যা আহ তোমাৰ আমাৰ যি সমষ্টিৰ আহ বিধায়ক বিধায়ক মহোদয় অৱগত কৰিবলৈকে তেওঁলোকে যি বিহিত ব্যৱস্থা তেওঁলোকে ল'ব নহয়। আমাৰ পৰা
হয়-হয়-হয় সেইখিনি-সেইখিনি আমিয়ে সেই কৰিব লাগিব। হয় নহয় বাৰু এতিয়া প্ৰত্যেকখন অঞ্চলতে প্ৰত্যেকখন সমষ্টিতে যোনখিনি বিধায়ক মহোদয় আছে বা চৰকাৰী যোনখিনিৰ বিষয়ববীয়া আছে। আমি অবগত কৰিব লাগিব বানপানীৰ সমস্যাটো এতিয়া অসমত মানে মূল কাৰণ হৈ থকা নিচিনা হৈছে আৰু এতিয়া গছ নি কটা বা ধৰি নলা ধনবা সেইবিলাক মানুহৰ কোনো মানে সজাগতা নাই মানে। অসমৰ মানুহৰ সেইখিনি কোনো সজাগতা নাই য'তে ত'তে পলিথিন তোমাৰ যাব জোথৰ য'তে - ততে পেলাব সেইখিনি মানে অসমৰ মানুহে ভালকে সেইখিনি চাব লাগিব।
হয় - হয় তুমি একদম ঠিক কৈছা এই কাৰণটো এটা গুৱাহাটীৰ এটা মূল কাৰণ হিচাপে তোমাৰ পৰিগণিত হৈছে। আৰু তোমাৰ আমাৰ কৃত্ৰিমফালৰ পৰা বানপানীৰ পৰা এতিয়া বহুতখিনি সমস্যা দেখা গ'ল আৰু এটা আৰু কিছুমান সমস্যা আছে যেনে আমাৰ যাতায়াতৰ ব্যৱস্থা তোমাৰ যাতায়াতৰ ব্যৱস্থা বন্ধ হৈ যায় তেতিয়া তুমি চাবা য'ত তোমাৰ বানপানী হয় তাৰ সেইফালে তোমাৰ কোনো অ, গাড়ী ঘোৰা যাব নোৱাৰে তাৰ তোমাৰ যিমান যিহেতু যাব নাই ললে তোমাৰ ভূ খত বা নাওখন নদী যাব পাৰিবা। কিন্তু তোমাৰ গাড়ী ধৰা চলা বন হৈ যায় আৰু তোমাৰ ঘৰ দুৱাৰ কিমান নষ্ট হয়। আমাৰ শস্য - শস্য ঘৰ খেতি পথাৰ ভঁৰালৰ শস্য কিমান নষ্ট হোৱা দেখা যায়। হয় আৰু তোমাৰ তোমাৰ সেই বানপানী হ'লে তোমাৰ এটা পৰিৱেশ এটা বিনষ্ট হৈ যায়। বিনষ্ট মানে কি আমাৰ পৰিৱেশ
বেমাৰ আজাৰৰ পৰা ধৰি লৈ পেলাই তুমাৰ কলেৰা মেলেৰিয়া এনেকুৱা ধৰণৰ কিছুমান বেমাৰ আজাৰ হোৱাও দেখা যায়। স্বাস্থ্যজনিত কাৰণো বহুত হৈ পৰে। তেতিয়া বেমাৰ আজাৰৰ পৰা ধৰি লোৱা গতিকে সকলোখিনি আমি ছ'চিয়েল‌‌ মিডিয়া যোগে যোগেদিয়ে মানুহক সজাগ কৰিব লাগিব।
হয় হয় হয়। এতিয়া সেইটোৱে তুমি সেইটো তোমাৰ আমাৰ যি বানপানী হ'লে গেলা পচা বস্তু গুণ দুৰ্গন্ধ হয় তাৰ ফলত আমাৰ এ কলেৰা হাইজা এইসমূহ বহুত তো মহামাৰীৰ ৰোগে দেখাই দিয়ে আমাৰ মানুহৰ মাজত হয় এতিয়া তোমাৰ সেই আমাৰ যি অসমৰ বানপানী তোমাৰ আ উম প্ৰতিকাৰ প্ৰতিকাৰ কৰিবলৈও তোমাৰ বহুতো উপায় আছে। জানা তুমি সেইটো কথা এতিয়া তুমি চোৱা মই এতিয়া কলোঁ যে তোমাৰ আমাৰ যি গুৱাহাটী নগৰী বুলিয়ে নহয় নগৰৰ চহৰসমূহত তোমাৰ যি নলা নৰ্দমাত জাবৰ জোথৰ পেলাই সেইসমূহ পেলাব নালাগিব। তাৰপিছত তোমাৰ আৰু নদী নদী উপনৈসমূহ তোমাৰ আমাৰ যি মা নদী উপনৈসমূহৰ চাইডৰ যি কাষৰীয়া অঞ্চলৰ মানুহসকলৰ মানুহসকলৰ তোমাৰ তেওঁলোকৰ মাথাউৰি ব্যৱস্থা কৰি দিব লাগিব। তেওঁলোকক তোমাৰ মেইন আৱ এটা, আহ--মুখ্য কাৰণ হৈছে আমাৰ গছ। -গছনি ৰোপণ কৰিব লাগিব। মাটি আমাৰ যি মাত গছ- গছনি ৰুলে কি হয় আমাৰ যি মাটি এহ খহনীয়া ৰোধ হয়।
হয় খহনীয়া ৰোধ হয় হয়। নদী কাষৰী সমূহত আমি গছ গছনি ৰোপন কৰিব লাগিব। যিমান পাৰে হয় নহয়। তেতিয়া খহনীয়া ৰোধ হব।
হয় হয়। এতিয়া আৰু তোমাৰ দলং নিৰ্মাণ কৰিব লাগিব। কাৰভাল নি কালভাৰ নিৰ্মাণ কৰিব লাগিব এইসমূহ আৰু তোমাৰ জন জনসাধাৰণৰ তোমাৰ সজাগত তা কৰি দিব লাগিব যি বান বানপানীৰ সমস্যা হলে তেওঁলোকে কি কি হাতত পদক্ষেপ লাগিব। তোমাৰ যিসমূহ গৰম পানী খাব লাগিব। এইসমূহ তোমাৰ মানুহক মানে যিসমূহ অ নিৰক্ষৰ লোক আছে। মানে তেওঁলোকক সজাগ কৰি দিব লাগিব। যে বানপানীৰ সমস্যা হলে আপোনালোকে এইসমূহ পদক্ষেপ হাতত ল'ব লাগিব। আৰু আমাৰ যি ওচৰৰ যি চুবুৰীয়া যিসমূহ জেগাত মানে বান সমস্যা নহয় তেওঁলোকে আমাৰ এ বানপীড়িতৰ ৰাইজক উম তোমাৰ খোৱা বস্তু যোগান ধৰিব লাগিব। তেওঁলোকক এ এটা সুস্থ পৰিৱেশ হয়। সুস্থ পৰিৱেশ। দিব লাগিব তেওঁলোকক থাকিবলে
হয় হয় বাৰিষা অহা অহা আগত তেওঁলোকক আপোনাৰ তোমাৰ ওখ জেগাত ধুনীয়াকে অইন হলেও সৰুকে এটা ঘৰ নিৰ্মাণ কৰি তেওঁলোকক খোৱা বোৱাৰ পৰা ধৰি লৈ গৰু গাই পৰা ধৰি লৈ থকা ব্যৱস্থা আমি কৰি দিব লাগিব। সেইখিনি কোনে কৰিব পাৰিব সেইখিনি চৰকাৰী বিষয়ববীয়া সকলেহে কৰিব পাৰিব আমি গতিকে আমি যোনখিনি নতুন প্ৰজন্ম উঠি আহিছো সেইখিনিয়েতো তেওঁলোকক অৱগত কৰিব লাগিব।
হয়, হয়, হয়, হয় আমি এতিয়া আমি জনসাধাৰণে যিমান পাৰো সামৰ্থ অনুযায়ী আমি কৰিম। কিন্তু, তাৰ বিপৰীতে চৰকাৰৰ যিসকল লোক আছে তেওঁলোকে মেইন আ যিসমূহ মুখ্য কামসমূহ কৰি দিব লাগিব তেওঁলোকে হয়, চৰকাৰৰ যি আমাৰ নেত তাসকলে যদি তেওঁলোকে যদি আমাৰ ৰাইজক যদি তোমাৰ এটা দলঙৰ ব্যৱস্থা কৰি দিয়া এখন যদি এ, তোমাৰ সেই সময় কালভাৰ নিৰ্মাণ কৰি দিয়ে, তোমাৰ মাথাউৰি এটা নিৰ্মাণ কৰি দিয়ে। তে তেতিয়াতো তোমাৰ সেই বানপীড়িত বান সমস্যাৰ পৰা আমাৰ লোকসকল তোমাৰ দূৰত
যা হয় আমি সেই সেইখিনি আমি এই নতুন প্ৰজন্মই সেইখিনিৰ প্ৰতি চচিয়েল মিডিয়াৰ যোগেদি আমি সেইটো এটা সজাগতা সজাগতা আন্দোলন সৃষ্টি কৰিব লাগিব।
হয়, হয়, হয় তুমি একটা এটা বহুত সুন্দৰ কথা কলা সেইটোৱে তোমাৰ পৰা আজি বহুতো কথা শিকিব পাৰিলো বাৰু আজিলৈ ৰাখিছো দিয়া।
অ, হ'ব দিয়ক হ'ব দিয়
অহ।